হেল্ল'।
হেল্ল' নমস্কাৰ।
হয় নমস্কাৰ কওকচোন।
হয় আপুনি যদি ব্যস্ত নাই। মই অলপ অসমৰ গছ গছনিৰ ওপৰত জানিব বিচাৰিছিলোঁ।
হয় হয় হয় কওকচোন।
যদি ব্যস্ত নহয় মোক অলপ বুজ কৈ দিব পাৰে।
হয় হয়।
অসমৰ গছ গছনিৰ ওপৰত
হয় হয় হয় কম মোৰ এনে কথাবিলাক আপুনি শুনি আছেনে।
হয় শুনি আছো শুনি আছো।
হয় হয় হয় হয় হয় ঠিক আছে আমাৰ এতিয়া অসমত গছ গছনি বুলি ক'লেতো বহুতে আছে। তাৰ ভিতৰত যেনেকুৱা তাকে আমাৰ কলগছ নাৰিকল গছ।
হয় হয়।
গছ হয়নে তাৰ পাচন হয়। হয় হয় হয় এনেকুৱাকে বহুত গছ আছে যেনেকুৱাকে এতিয়া অ তাৰে সেই কেইবিধ আমি এতিয়া যে গছৰ বিষয়ে কৈছো তাৰে ভিতৰত মানে কি চবৰে মানে নিজা নিজা। হেৰি আছে প্ৰজাতি আছে যেনেকুৱাকে হয় হয়। যেনেকুৱাকে এতিয়া আমৰ গছ আহ নাৰিকলৰ গছ অ জামু গছ এইবিলাক মানে বৃক্ষ জাতীয় বৃক্ষ মানে। ডাঙৰ ডাঙৰ গোটা হয় নে সেইবিলাক গছ ডাঙৰ গোটা হোৱা কাৰণে সেইবিলাকক বৃক্ষজাতীয় উদ্ভিদ বুলি কয় তাৰপাছত আৰু আছে যেনেকুৱাকে অ বাঁহগছ ধুবৰী বন হয় সেইবিলাক গছক কোৱা হয় বা বন আমাৰ বনৰো বহুত কেইবিধ আছে নহয় সেইবিলাক ক'ব সে ঘাঁহ জাতীয় হয়। ঘাঁহ জাতীয় উদ্ভিদ বুলি ক'ব ঘাঁহ। আমি মানে সেইবিলাক ইমান মানে ডাঙৰ নহয় হ'লেও বাঁহডাল ডাঙৰ। ডাঙৰ হয় কিন্তু তাৰে পাত বা। তাৰে আকৃতি তাৰে দীঘল হোৱা মানে অ হয় দীঘল হোৱাটো মানে
বিজুলী, বাঁহ বিজুলী বাঁহ বুলি যে কওঁ আমি এটা - আপোনালোকৰ ফালে পোৱা যায় নেকি বিজুলী পাতো
হয়-হয় যাই পোৱা যায় বহুত কেইবিধৰ বাঁহ আছে নহয় হয়নে। যেনেকুৱাকে -
অ বাঁহৰৰ ভুলুকাবাঁহ আছে, বিজুলী আছে আৰু কি আছে মই ভালকে নাজানো।
কিবি এটা আছিল আপোনাৰ। এটা ভুলুকা, বাঁহ হ'ল আৰু বিজুলী, বাঁহ আৰু
হয়।
বাঁহৰ আছে মই ইমান জ্ঞাত নহয় বাঁহৰ বিষয়ে।
হয়-হয়-হয়-হয়।
হয় এনেই অসমৰ এনেই - যোন আপোনাৰ ডাঙৰ গছ বুলি ক'লে আপুনি কোন-কোনটো বুলি ভাবে?
অ বটগছ, আছে আঁহত, - গছ আছে হয়-হয় এইবিলাক গছ মানে কি ডাঙৰ মানে ডাঙৰ হৈ যায়। যিমানে বয়স হ'ব ইমানে মানে ডাঙৰ হয়। গছৰ শিপাবিলাক ডাঙৰ-ডাঙৰ-ডাঙৰ হৈ যায়।
হয়-হয় হলং গছৰ নাম শুনিছে নাই আপুনি?
অ হয় শুনিছো কিন্তু দেখা নাই। আপোনালোকৰ ফালে আছে নেকি?
নাই আমাৰ ইফালে হলং, গছ নাই এনেই - অসমৰ আপোনাৰ আপাৰ আচাম আপাৰ আচামত - ফালে এই কাজিৰঙা, বা আপোনাৰ ডিব্ৰুগড়ৰ, ফালে পোৱা যায়। হলং, গছটো
হয় হয় হয় হয় আমাৰ ইয়াত কিন্তু দেখাই নাই এনেকুৱা প্ৰজাতি বা সৰু
হয় আপোনাৰ আহ উম এনেই গছ ভিতৰত আপোনাৰ এই গামে কামেৰী, শাল, চেগুন -
হয়-হয়-হয় সেইবিলাক হ'ল মূল্যৱান গাছ-গছ,
হয়-হয় মূল্যৱান গছ এইবিলাক।
সেইবিলাকৰ মূল্য-মূল্যও বেছি।
মূল্য বেছি হয়।
হয় এতিয়া আমি কাঠৰ হয় ক‌ওক চোন।
মানে গছবোৰ আমি আজিকালি যিহেতু বহুত মানে গছ-গছনি মানে কাটি আছে। আপুনি কি ভাবে?
হয় গ-গছ-গছ কাটি কাটি মানে কি এতিয়া চাব গছ মানে কিছুমান গছ কাটিব লগা হয় যেনে ধৰা। ধৰ এতিয়া আপোনাৰ ঘৰৰ কাষত কিছুমান- একদম লগা লগিকে ঘৰৰ ঘৰটো আছে তাৰে পিছপিনেও মানে কি গছ থাকে কিছু- ইমান ডাঙৰ ডাঙৰ গছ- তেনেকুৱা হলে মানে এতিয়া বাত, বতাহ বৰষুণ- ধুমুহা আহিলে মানে- ঘৰত অ পৰি যোৱাৰ চ সম্ভাৱনাটো হয় সম্ভাৱনা বেছ- থাকে সেইকাৰণে মানে কি সেইবিলাক গছ অলপ কাটিব পাৰে তাৰ সলনি অলপ দূৰত আৰু তাৰ সলনি দুডাল ৰুই দিব পাৰে। সেনেকুৱাকে মানে কি প্ৰ- প্ৰকৃতিৰ ত সন্তুলন হৈ থাকিব আৰু এতিয়া যদি সেইডাল গছ কাট- যদি গছ নৰাই আমি মানে কি পৰিৱেশতটো মানে সন্তুলন হৈ নাথাক- কিব যেনে এতিয়া গৰম বেছি হ'ব, অ প্ৰকৃতি হয় প্ৰকৃ- তিৰ মানে কি অ পৰিৱেশটো মানে নষ্ট হ'ব উশাহ নিশ- শা লোৱাত কষ্ট হ'ব সেইবিলাক আৰু হয়। আৰু আপুনি আহ কওকচোন আপুনি গছৰ বিষয়ে নে কি জানে আপুনি কওক? ময়ো ভালকৈ নাজানো বাৰু যিখিনি
হয় এনে গছৰ বিষয়ে আপোনাৰ মই যক কলো আপোনাক ছাল, গমাৰি, চে- গুণ এইবিলাক গছ মানে মূল্যবান গছ হয় আৰু এইবিলাক গছৰ দ্বাৰা যিবোৰ মানে কাঠ কাঠৰ দ্বাৰা গছবিলাকৰ বহুতো নানা ধৰণৰ আপোনাৰ ফাৰ্ণিচাৰ বস্তু বস্তু বনাব পৰা যায়।
হয় হয় হয়।
টেবুল, চকী, চেয়াৰ আপোনাৰ বা বিচনা
হয় হয় হয়।
হয়। আৰু আপোনাৰ আ একবিধ গছ আছিল আপোনাৰ
কোনডাল কোনবিধ গছ মানে কি অ আমি ফাৰ্মাচাৰ বনালে মানে মানে বহুত দিনলৈ মানে
চলে আৰু বহুত দিন চলে গুনে নাখায়। আপোনাৰ এইটো আপোনাৰ গমাৰি গমাৰি বুলি মই জ জামতে গমাৰি কাঠৰ বনালে ভাল ভাল হয় নেকি আপোনাৰ মতে কোন কোনবিধ ভাল হয়
চেগুন নেকি চেগুনো আছে হয়নে শাল আছে শাল কাঠ
শাল শাল হয় হয় শাল আৰু চেগুন গমাৰিটো ইমান ভাল নহয়।
হয় হয়।
মই গম পোৱা নাছিলোঁ জানিব পাৰি ভাল হয় হয় হয় আৰু কাঠৰ বস্তু ভাল চেগুন গছৰ বনালে ভাল বহুত দিন
অ হয় হয় হয়
আৰু আপোনাৰ কদম গছো আছে কদম গছৰ বস্তু ভাল নহয় ইমান আৰু কাঠৰ বস্তু কদম গছৰ কাঠ বস্তু বনাব পাৰেনে?
কদম কদম মই ভালকৈ নাজানিম কদমৰ কদমৰ বিষয়ে
হয়।
হয় আপুনি কওকচোন জানে যদি?
কদম গছে কদম গছেৰে আপোনাৰ এনে কাঠৰ বস্তু বনায় কিন্তু ইমান ভাল নহয় আপোনাৰ।
হয় হয় হয় হয় হয় হয়।
ইমান ভাল নহয় আৰু আপোনাৰ বেছিদিন নচলে বা নিতিকে আপোনাৰ।
হয় হয় হয় মানে ঘোণ খোৱাত মানে সম্ভাৱনা বেছি থাকে খুণে খোৱাত। হয়।
এনেই আপুনি গছ আৰুতো বহুত প্ৰকাৰৰ গছ আছে যেনে ফল মূলৰ গাছ আ
হয় হয় হয় হয় হয় হয়।
আমি কি কি গাছ ফল মূল হিচাপে আমি পাওঁ অসমৰ?
অ হয় হয় হয়। অসমত বিশেষকে ফল মূল হলে বহুতে পোৱা যায় মানে আপেল আপেল পোৱা নাযায়। যায় আপেল অসমত পোৱা নাযায় হয় হয় হয় পোৱা হয় দেখা দে। দেখা নাই মইও দেখা খ নাই বা পোৱা শুনা নাই আহ লেচু কল
লেচু গছ কলগছ আৰু আমৰ গ
হয় হয় হয় হয় নাৰিকল গছ। আহ নাচপতি পোৱা যায় নাচপতি। তাৰ পাছত কুঁহিয়াৰৰ গছ বনাই হয় হয়।
কঁঠালটো আমি আপোনাৰ পকাকৈও খাব পাৰোঁ কঁচাত তো খাব পাৰোঁ।
হয় হয় হয় পাৰ হয়।
ঔটেঙা গছ
হয়
ঔটেঙা গছ দেখিছেনে নাই আপুনি ঔ গছ?
হয় হয় হয়। টেঙাৰ গছ বুলি ক'লে আপুনি টেঙাৰ গছ কেইবিধমানৰ নাম কৈ দিয়কচোন। মই ইমান ভালকৈ নাজানিম আমাৰ যিখিনি আছে মানে নেমু টেঙা পাৰজি টেঙা আৰু। এনেই কেইবিধে আছে বেছি আৰু টেঙাৰ দেখা নাই মই ইয়াত। আমাৰ ঘৰত।
হয় আপোনাৰ হুকুমা টেঙা বুলি কয়।
হয় হয় হয়।
আছে তাৰপিছত আপোনাৰ
কমলা আছে নে? হয় হয় ঔটেঙাৰ
ঔটেঙা হ'ল তাৰ পৰা আপোনাৰ আৰু এটা আছিল ৰবাব টেঙা নেকি?
হয় হয়।
তাৰ পৰা আপোনাৰ এ জলফে জলফে বা
হয় হয় হয় হয় হয় হয় দেখিছো জলপাই কিন্তু আমাৰ ঘৰত নাই আছে ওচৰে পাজৰে হ'লেও। হয় তাৰপাছত
আৰু এইখিনি মই জনামতে। আৰু আপোনাৰ বগৰী বগৰী গছ বহুত দিনলৈ বগৰী গছো ভাল বহুত।
হয় হয় ঠাণ্ডাৰ আমি ঠাণ্ডাৰ দিনত হেল্ল' হয় আমি যে ঠাণ্ডা দাৰ দিনত যে আমি আহ খাওঁ টেঙা আমি ঠাণ্ডাৰ দিনত কোন কোন কেইবিধমান টেঙাৰ নাম ক'ব পাৰিব নেকি আপুনি?
ঠাণ্ডা দিনত আমি আপোনাৰ কদৈ কদৈ টেঙাও খাওঁ
হয় হয় হয়
আপোনাৰ ঔটেঙাটো খোৱা যায় আপোনাৰ মাজে মাজে
হয় হয় হয়
এইটো অ বগৰীও খাওঁ আৰু তাৰ পৰা আপোনাৰ আৰু এবিধ টেঙা আছিল এই মই নামটো পাহৰিলোঁ বৰ্তমান
হয়
এনেতো আপুনি জলফাই আপুনি আপোনালোকৰ ফালে এনে কি কি টেঙা খোৱা যায় ঠাণ্ডা দিনত
হয় হয় আমাৰ ঠাণ্ডা দিনত বগৰী জলফাই বেছি মানে পোৱা যায় আৰু আমাৰ এইখিনিতে কিন্তু এনেকুৱা অ হুকুমা টেঙাত আছে হুকুমা টেঙা বেলেগ আৰু টেঙাৰ বিষয়ে হয় হয় ৰবাব টেঙা বুলি কোৱা যায় নে কি
ৰবাব টেঙা বুলি কোৱা যায় এইটো
হয় হয় ৰবাব টেঙা বুলি কোৱা হয় হয় কৰৰ্দৈটো কৰৰ্দৈটো বাৰ মাহ সে লগাও গছ আছে কিন্তু বা বাৰমাহে লগা বা আহ ঠাণ্ডাৰ দিনত লগা এনেকুৱাকে মানে কি কিছুমান গছ আছে
হয় হয়
হয়
আৰু আপুনি এনেই হয় গাছ গছনি আপুনি এনে বিষয়ে মানে ৰুব লাগে নে মানুহে নে কাটিব লাগে আপুনি কি ভাবে তাৰে
হয় হয় প্ৰথমতে ৰুবই লাগে বুলি জান ৰুলেহে মানে কি গছ গছ নি মানে কি ডাঙৰ হয় সেইবিলাকৰ পৰা কিছুমান বস্তু বনাব পাৰি সেনেকুৱাকে ৰুব লাগে তাৰ পাছত সেইডাল ডাঙৰ হোৱাৰ পাছত কাটি দিব লাগে কাটি দি আৰু এডাল ৰুব পাৰে সেনেকুৱা মানে কি এনেকুৱা চিষ্টেম কৰি থাকিলে মানে ভাল হয় আৰু হয় হয় হয়।
গছ নোহোৱা হ'লে হয় গছ গছনি। মানে গছ গছনি নোহোৱা হ'লে অ উশাহ লোৱাত বা অক্সিজেন লোৱাত কষ্ট হয় আৰু আ